হেল্ল। হেল্ল', কি কৰিছা?
সোমাই লৈছিল।
অ', খবৰ ভাল তোমাৰ?
হেল্ল'?
হেল্ল'?
তোমাৰ?
খবৰ ভাল নে?
হেল্ল'? হেল্ল'?
অ' কোৱা।
কি কৰ? হেল্ল'?
মই এনেই শুই আছোঁ। তুমি কি কৰিছা?
ভাত খালা?
খালোঁ। তোমাৰ খোৱা বোৱা হ'ল?
নাই হোৱা, আমি মানে অলপ দেৰিকে খাওঁ। অ' আজি আলু পিটিকা দালি বনালা।
অ',
মাছ বনোৱা নাই আজি
বনোৱা নাই মাছ
মাছ বনাব লাগিছিলে
কিয় আজি কি আছে
নাই আজি একো নাই তথাপিও
মাছ বনালে বেছি ভাল ন আমাৰ নাই বনোৱা আমাৰ আমাৰ ভাত কেৰলাৰ পোৰ বনাইছে
এইটো আকৌ কি চব্জি
ভাত কৰলা চিনি পোৱা
নাই ভাত কৰলা কি
অ', ভাত কৰলাই গ্ৰীণ কালাৰৰ হয় সৰু সৰুও হয় ডাঙৰ ডাঙৰো হয় তিতা কৰলাৰ নিচিনাই আৰু ভাত কৰলা
অ',
গৰমৰ দিনৰ চব্জি হয়, এইবিলাক ভাত কৰলা পটল তিতা কৰলা তোমালোকৰ ফালে বজাৰ আছে বজাৰ
বজাৰ আছে অ', আছে অলপ ওচৰত
চব্জি বজাৰত যাবা তেতিয়া ভাত কৰলা চাবা ভাত কৰলাত
হয়,
চাব পাৰিবা চব্জি বজাৰত গলে পিছত আজি ইমান জল্দি ভাত খাই ললা
চাত চাই ললো আজি আৰু গাটো নাই, নাই লগা টোপনি আহি আছে সেইকাৰ
হয় নেকি আজি ইমান গৰম দিছে ন ঠিকেই আছে দালি আৰু আলি আলু পিটিকাই ভাল ইমান গৰমত নেমু দি পেলাই
উম। তোমাৰ টিউচন পঢ়োৱা হল
অ', পঢ়ালো মই মই টিউচন পঢ়াই চাৰে আঠটা মানত আহিলো আৰু
অ',
অ', পোৱালী বিলাকৰ এক্সযাম হৈ আছে ত অলপ বেছি বেছিকে পঢ়াব লাগে আৰু সিহঁতক
উ, উ
মোৰ প ছয়টা, ছয়টা ষ্টুডেন্ট মোৰ বেছি নাই
থিকে আছে
অম
আৰু এই কাষ্টৰ চাৰ্টিফিকেট বনা নাই
কাষ্টৰ চাৰ্টিফিকেট নাই বনোৱা যাব লাগিব বনাব চাৰ্টিবিকেতো বনাবো দিব লাগিব এই এইবিলাক বহুত ঝামেলা
উ সেইকাৰণে আগৰ পৰাই চ ৰেডি ৰাখিব লাগে বস্তুখিনি
সেইটোও ঠিক
যিখিনি কৰিবই ল লাগিবই আৰু আজি নহয় কালিটো কৰি থোৱা ভাল
তোমাৰটো কাষ্টৰ চাৰ্টিফিকেটতো পিছলৈও দৰকাৰ হ'বই। অনলাইন আগতে ওলাই ৰাখিব লাগিছিল।
নাই বনাব দিছিলোঁ কেইদিনমান আগত মই যিটো কেফেত মানে দি টো কম্পিউটাৰ দোকানত মই চব টাইম গৈ থাকোঁ। তাতে দিছিলোঁ বনাবৰ। পিছত মানে কি হ'ল ময়ো মানে ডকুমেন্টবিলাক দিছিলোঁ আৰু। পিছত মানুহজনীয়ে চাগে এপ্লাই নকৰিলে আৰু ময়ো একো নুসুধিলো। তেনেকেই আৰু গ'ল তেতিয়াই যদি কৰি দিয়া হ'লহেঁতেন। এতিয়া আজি হৈ গ'লে হয় কাষ্টৰ চাৰ্টিফিকেতটো।
এটা বস্তু হয় আৰু।
হা কি কৈছে?
কৈছোঁ, এইখিনি গুৰুত্ব দিব কিছ ভাল কাগজ পত্ৰ ত' নিজে কিয়াৰ কৰি ৰাখিব। আজিকালি চব অনলাইন হৈ আছে হোৱাটছআপ বাৰ্থ চাৰ্টিফিকেট কম নাই। কাষ্টৰ অনলাইন, ইনকাম চাৰ্টিফিকেট হয়ক। চব অনলাইন।
অ', চব অনলাইন আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, চব অনলাইন হৈ আছে। আজিকালি এই অফিচ টফিচত গৈ কিনে কৰি একো লাভ নাই অনলাইন কৰি দিয়া ভাল। অনলাইন কৰি দিলা অলপ টাইমতে হৈ গ'ল, আহি গ'ল। এইটোৱেই ভাল ভাল এটা কম্পিউটাৰ দোকানত গৈ
উ।
কৰি লোৱাটো ভাল।
আৰু এই এপ্লাইখিনি ওলাইছে? হাই ছেকেণ্ডাৰী পোষ্টৰ এপ্লাইখিনি চাবা কৰি দিবা।
অ নাই অ।
এছ চি চি ওলাইছে। হায়াৰ ছেকেণ্ডেৰী পাছৰ লেভেলৰখিনি কৰি দিবা আৰু এছ চি কাষ্টৰ পিয়ে হয়।
অ তুমি কৰিছা নেকি?
মই কৰিলোঁ, কৰিলোঁ।
কিহত কৰিছা?
এছ এছ চি, চি জি এল ওলাইছে নহয়।
অ', এছ এছ চি চি জি এল কৰিছা?
হয়।
অ', চি জি এল পিছত কি? পঢ়িছা?
পঢ়া নাই, পঢ়িম।
অ', পঢ়িব লাগিবতো। পিছততো আকৌ ৰানিং টেষ্টো হ'ব।
চি জি এল টো, ৰানিং নাহে নহয়।
ৰাণিং হয়, চি জি এলত।
চি জি এলত কোনে কৈছে ৰানিং হয়? চি জি এলত ৰানিং নহয়, চি জি এলত ৰানিং নহয়।
এইচ এছ এলত নহয়, কিন্তু চি জি এলত হয়।
হেই নহয়।
অ', তুমি চাবা তেতিয়াহ'লে ভালকে।
মই ভালকে চাই এপ্লাই কৰিছোঁ। তাত, কেইবাটাও চাগে অফিচাৰ লেভেলৰ প'ষ্ট আছে, একাউণ্টেণ্ট। এইবোৰে আছে, ৰাণীংত প্ৰশ্ন নাই।
তেতিয়াহ'লেতো ভালেই ডাইৰেক্ট যদি ৰিটেন এক্সাম লৈ পেলাই হৈ যায়।
ডাইৰেক্ট ৰিটেন এক্সামেই হ'ব, তিনিটা এক্সাম হ'ব। ফাৰ্ষ্ট এটেম্ট, ছেকেণ্ড এটেম্ট, পিছত ইণ্টাৰভিউ, থাৰ্ড এটেম্ট।
ঠিকে আছে বাৰু, ভালেই কৰিলা। সেনেকা কৰি থাকিব লাগে আৰু, প'ষ্টবিলাকত।
তোমাৰো সময় হৈছে কৰাৰ, কৰি থাকিবা এফালৰ পৰা।
অ'। হেল্ল'!
হেল্ল'!
অ', কি কৰিছা এতিয়া?
শুই আছোঁ।
অ'। উম। কি কৰিলা আজি দিনটো?
দিনটো একো নাই, এই খোৱা, বোৱা আজি আকৌ মহ
কি ক'লা?
মহৰম আছে।
অ', মহৰম আছিলেতো, মহৰম ওলাইছেনে এইবাৰ?
ওলাইছে, কেইটা পাৰ্টি ওলাইছে, বজাৰত? ধেৰ মানুহ হৈছে, এইবাৰ তেনে কে, একো দিয়া নাই? লাঠি বিলাকত থৈছে সিহঁতে, আৰু মানুহ হৈছে, ধেৰ মানুহ হৈছে মহৰমৰ। পুলিচ ফ'ৰ্চো বহুত কমাই দিছে
মহৰম চালা ন?
চালোঁ, চালোঁ।
চাবতো ভালেই লাগে, মই চোৱা নাই বাৰু কেতিয়াও।
নাই, তেনেকে একো হোৱা নাই।
ঠিকে
তাজিয়া তিনিটা ওলাইছে বনাই কিনে তাজিয়াখিনি কৰিছে। বেছি ডাঙৰ তাজিয়া বনোৱাও নাই। এ গাজপতি লাৰন পতিটো অলপ ভাল হৈছে
থিকে আছে বেছি ইমান কৰিব দিলেও পিছত বেয়া হ'ব ন। অলপ
অ এইটো মানে বাইলেন্স হয় ন।
ভাল অ। ঠিকে আছে হ'ব দিয়া ৰাখিছো। তুমি টোপনি দিয়া।